ক'ত আছে এতিয়া বৰ্তমান
এ ঘৰতে আছো ঘৰতে আছো আপুনি
মই এতিয়া ঘৰতে আছো বাৰু
অ ভালে নে আপোনাৰ
ভালেই এই কালি ভৰিতো দুখ পালো অলপ
অ কিয় ক'ত মানে এ কিবা হ'ল নেকি
সাঁতুৰিব গৈছিলো আপোনাৰ তলত কা কাঠ আছিল।
এ আপোনাৰ আপোনাৰ ব্ৰেকৰাউণ্ডটোৰ ছাউণ্ডতো বেছিকৈ আহিছে এতিয়া
অ অ
হয় কওক অ কওক কওক অ কওক বোলো
জনাব এতিয়া জনাব।
অ এতিয়া ঠিকে আছে অ
একদম একদম পাৰফেক্ট নে
অ পাৰফেক্ট মানে অলপ অলপ আহি আছে চলি যাব দিয়ক।
হয় মই আপোনাক কৈ আছিলো যে মই ভৰিত দুখ পালোঁ।
অ
সাঁতুৰ কৰি থাকোঁতে তলত কাঠ আছিলে কাঠত লাগি গ'ল।
অ এতিয়া মানে গৰম দিন আহিছে যে সাঁতুৰিব গৈ পেলাই এয়া অৱস্থা হ'ল মানে ন
কি ক'ব এতিয়া গম নাপাওঁটো পানীৰ তলত কি আছিলে জাপ মাৰোতে আপোনাৰ কাঠ আছিলে কাঠ সোমাই গ'ল
সোমাই গ'ল অঁ এনে ডক্তৰক দেখাইছে নে নাই?
দেখাইছো হয়, হাৰডিত লাগি গৈছিলে কাঠ।
অঁ অঁ এইকেইদিনটো ৰেষ্টতে থাকিব লাগিব ন।
হয়, তেজ বহুত গ'ল মানে।
হয় হয়। হয় হয়, এনেই আপুনি যে এতিয়া আপুনিটো অনলাইন বিছনেছে কৰি আছে।
উম'।
অঁ অঁ আপোনাৰ বিজনেচটো এতিয়া কেনেকা চলিছে?
অনলাইন বিজনেচ মানে কিহৰ কথা কৈছে?
আপুনি অনলাইন বিজনেচ কৰি থকা নাই জানো?
আপোনাৰ কৰিছো বাৰু।
অঁ অঁ এনেই বিজনেচটো কেনেকুৱা চলি আছে এতিয়া?
ঠিক ঠাকে চলিছে, পইচা অলপ আহিছে আৰু।
অঁ অঁ এনেই মানে ময়ো মানে এটা- আচাৰৰ মানে এটা হেৰি খুলিম বুলি ভাবিছিলো মোৰ নিজৰ এটা ব্ৰেণ্ড খুলিম বুলি ভাবিছিলো।
এপছ খুলিব।
কি কয়?
এপছ খুলিব, যাৰ জৰিয়তে আপুনি-
এ মানে বেকগ্ৰাউণ্ডৰ চাউণ্ডটো বেছিকৈ আহি গৈছে।
কি ক'ব এতিয়া নেটৱৰ্কৰ প্ৰব্লেম?
নেটৱৰ্কৰ কাৰণে নহয়, আপোনাৰ ওচৰত বেকগ্ৰাউণ্ডত কিবা আছে নেকি?
তেনেকুৱাতো নাই।
অঁ এনেই বেকগ্ৰাউণ্ডৰ ছাউণ্ডটো বহুত বেছিকৈ আহি আছে মানে।
এতিয়াও।
নাই নাই এতিয়া ঠিকে আছে এতিয়া ঠিকে আছে। অঁ মানে মই আপোনাক কৈ আছিলো, ম- মই মানে আপোনাৰ আচাৰৰ মানে নিজৰ ব্ৰেণ্ড এটা খুলিম বুলি ভাবিছিলো।
আচাৰৰ ব্ৰেণ্ড খুলিব?
অ‍ঁ তাৰপিছত এনে আপুনি অলপ হেল্প কৰিব লাগিব, আপুনিতো অনলাইনৰ এইবিলাক- বিজনেচ কৰা মানুহ হয় ন।
অঁ'।
তাৰপিছত মানে, এতিয়া মানে- খুলিলে মানে কেনেকা পৰা কি আৰম্ভ হব আপুনি অকমান এনেই কৈ দিব পাৰিব নেকি?
হয়, আপুনি কেনেকে কি কৰিব এতিয়া?
মানে মই মানে যোনটো মানে আচাৰৰ হেৰি খুলিম বুলি ভাবিছিলো, অঁ ক। মই মানে যোনটো আচাৰ, কক ক।
কক, আপুনি কওকচোন।
অঁ মানে মই যোনটো আচাৰ মানে খুলিম বুলি ভাবিছিলো, এইটো আচাৰ মানে আপোনাৰ চিকেনৰ হ'ব।
চিকেনৰ আচাৰ আৰু-
চিকেনৰ থাকিব, আমৰ থাকিব আপোনাৰ মানে অকল এটা বস্তুৱে নহয় মানে ধেৰ থাকিব। তাপিছত আপোনাৰ বি জলকীয়া আচাৰ থাকিব।
উম'।
তাপাছত ববৰী আচাৰ থাকিব আপোনাৰ।
একদম মানে গাঁৱলীয়া গাঁৱলীয়া ষ্টাইলত নেকি?
গাঁৱলীয়া ষ্টাইলত বনোৱা হ'ব হয়, আপোনাৰ মানে পুৰা খাটি মিঠাতেল দিয়া হ'ব। আৰু আপোনাৰ মানে সেইটো খালে মানে একবোৰ। পেটৰ অপকাৰ নকৰে তেনেুৱা টো মানে বনাম বুলি ভাবিছো।
কিবা কেমিকেল ইউজ কৰিব নেকি?
নাই নাই, এইবিলাক কেমিকেল- চেমিকেল ইউজ কৰিলে আকৌ বেণ্টো যদি বন্ধ হৈ যায় পিছত দিগদাৰ আছে ন।
কেমিকেলটো আপোনাৰ প্ৰব্লেম হ'ব, স্বাস্থ্যৰ অৱনীতি ঘটিব।
অ' নাই নাই কেমিকেল ইউজ নকৰো আপোনাৰ মানে। চিকেন টো মানে বইল কৰিবলে তেনেকৈ মানে, আপোনাৰ আচাৰ সেইটোৰ লগতে মানে আহ ভাত। খাব পৰাকৈ তেনেকে বনাম বুলি ভাবি থৈছো এটা।
একম পিয়ৰ অইলটো কি ইউজ
অ' অইলটো আপাৰ ধাৰা আ ইউজ কৰিম বুলি ভাবিছো।
ধাৰো আপুনি ইউজ নকৰিব, ধাৰাত কেমিকেল থাকে ন আপুনি ডাইৰেক্ট মিলত যাব ডাইৰেক্ট। পৰিৰিয়হৰ যোনটো হানড্ৰেড পাৰ্চেণ্ট পিয়ৰ।
পিয়ৰ, হয় হয়।
সেইয়াতে- সেইটো ইউজ কৰিব আপুনি বেলেগ ব্ৰেণ্ডিং ইউজ নকৰিব।
অ' অ' সেইটো ভাল হব ন।
হয় হয়, ফাৰ্ষ্টতে এতিয়া - এতিয়া ধৰ মই। যোনটো ব্ৰেণ্ড খুলিব ভাবিছো, তাৰ কাৰণে এ এডভাৰটাইজমেণ্টল দিব লাগ এডভাৰটাইজ দিব লাগিব ন।
এডভাৰটাইজমেণ্টটো আপুনি মোৰ ওপৰত এৰিদিয়ক, মই সম্পূৰ্ণৰূপে আপোনাৰ এভাৰটাইজ বনাই আপোনাক মুকলি কৰি দিম।
অ' আপুনি সেইটো দিব তাৰপিছত আপু তাৰপাছত মানে আপোনাৰ সেইটো মানে। মোৰ নম্বৰটো দি দিলে হ'ব মানে।
আপোনাক সকলোবোৰ সুবিধা অনুযায়ী মই কৰি দিম।
হয় হয়। এনেই মানে মোৰ যোনটো মানে মই ব্ৰেণ্ড খুলিম ভাবিছো, তাত মানে দু দুগৰাকী মান মানে। লাগিছিলে যাতে মানে মোক হেল্প কৰিব পাৰে, মইতো ইমানবোৰ অকলে চম্ভালিব নোৱাৰিম।
সেইবোৰ আপোনাৰ মই এডভাৰ্টাইজমেণ্টত আপোনাক মই যোগ কৰি দিম তাত।
অ' অ' লিখি দিব তাতে যাতে মানে। কোনোবা ইচ্ছা কৰিলে যেতিয়া মোৰ লগত মানে কাম কৰিব পাৰে ন?
তাত আপুনি চেলাৰী কিমানকে দিব?
চেলেৰী আপোনাৰ ফাৰ্টে থাৰটি থাউজেন আহিব
অ,
তাৰ পিছত পিছলে আপোনাৰ বাঢ়ি গৈ থাকিব আৰু। পুৰণা হোৱাৰ লগে লগে লগে মানে বাঢ়ি যাব ন, হয়। হয় এনে মানে আৰু তেনেকা কি আচাৰ বনাব। পৰা হেৰি আছে আপোনাৰ মইতো চিকেন আচাৰটো বনাম। তাৰপিছত
পু পুৰা নেচাৰেলি বনাব নে বৈজ্ঞানিক পদ্ধতি ইউজ কৰি বনাব।
অ নাই নাই পুৰা নেচাৰেল।
নেচাৰেল যদি ঠিকে আছে।
হয় হয় ত চিকেনটো বনাম চিকেন আচাৰটো বনাম। তাৰপিছত আপোনাৰ উম আমৰ থাকিব, বগৰী থাকিব, তাৰপিছত আপোনাৰ জল বি জলকীয়া আচাৰ থাকিব, সৰিয়হৰ দি এটা জলকীয়া আচাৰ থাকিব।
উম, লগতে কিবা ঘৰত বনোৱা প্ৰডাক্ট আৰু বেলেগ কিবা বেচিব নেকি?
এইবোৰ ঘৰত মানে তেনেকুৱা মই এতিয়ালৈকে ভবা নাই একোঁ। পিছলৈ মানে এনেই চাবোন-তাবোন যেনেকৈ ঘৰত বনাম বুলি ভাবিছোঁ। তাৰছত মানে, ঘৰতো তেনেকে পিঠা-চিঠা বনাই পেলাই বিক্ৰী কৰিম। কিন্তু মানে বৰ্তমান মই আচাৰটোৰ যোনটো মানে ব্ৰেণ্ড এটা মানে মোৰ নিজৰ উলিয়াম বুলি ভাবিছোঁ সেইটো চাই লওঁ সেইটোৰ পিছত সেইখিনি ট্ৰাই কৰিম আৰু।
আচাৰ বেণ্ডিংটো আপোনাৰ ঠিকেই আছে, বাৰু, আচাৰৰ লগতে আপুনি এটা ঘৰত বনোৱা খাদ্যসমূহ আপুনি বেছি টকা উপাৰ্জন কৰিব পাৰিব, অনলাই
সেইটো অ' অ' মানে সেইটো মানে ডেলিভাৰী যে লৈ যায় যে ন, তেনেকা?
সেইটো আপুনি মই এটা এপৰ লিংক দিম সেই এপটোত আপুনি নিজৰ পঞ্জীয়ন কৰিব সেই পঞ্জীয়ন কৰাৰ পিছত আপুনি অৰ্ডাৰ পাব, সেই অৰ্ডাৰ অনুযায়ী বস্তু খিনি বনাব সেয়ে আপোনাক ঘৰৰ পৰাই লৈ যাব আপুনি পেমেন্টো মাহেলী পাই থাকিব।
হয়, হয় ঠিকে আছে মই মানে আগতে আচাৰ সেইটো মানে ব্ৰেণ্ডটো মানে হেৰি কৰি লওঁ, তাৰ পিছত বাকী খিনি ষ্টেপ ল'ম আৰু।
আচাৰটো আপোনাৰ হৈ যাব মই যিহেতু আপোন এডভেটাইজমেণ্ট দি দিম। লগতে দুগৰাকী মহিলাৰ কথা কৈছে, সেই দুগৰাকী ইনক্লুড কৰি দিম তাত।
হয়, হয় আপুনি মানে আচাৰৰ যোনটো ব্ৰেণ্ড আচাৰৰ যোনটো ব্ৰেণ্ড খুলিম সেইটো মানে মই অহা সপ্তাহ মানৰ পৰা মানে আৰম্ভ কৰি দিম অলৰেডি মানে মোৰ তাত মানে বহু ব-বস্তুবোৰ মানে যোগাৰ কৰা হৈ গৈছে। এতিয়া মানে মোক অকল দৰকাৰ হৈছে দুজন দুগৰাকী মাই মাইকী মানুহ যাতে মোক মানে হেল্প কৰিব পাৰে মইওঁ অকলে ধৰ ইমান বোৰ কৰিব নোৱাৰিম ন, পেকিং কৰাত ধৰ, অলপ ধৰ ভাজি কৰি দিয়াত সেইবোৰত।
আপোনাৰ এডভাৰটাইজমেন্টো অকল মহিলাৰ ওপৰত দিমনে আৰু বেলেগ কিবা আচাৰ ওপৰতো দিব লাগিব?
অ'মানে আপুনি ফাৰ্ষ্টতে এটা দিব যে আচাৰৰ ওপৰত মানে এটা ব্ৰেণ্ড খুলিছোঁ। তাতে মানে তলত লিখি দিব যাতে কোনোবা যদি আগ্ৰহী আছে তেতিয়াহ'লে মানে কণ্টেক্ট কৰিব দিছে লিমিটেড শ্লত হেনেকেই দিব আৰু। অনলি দুটা মানে চিট বাকী আছে বুলি তেনেকৈ আৰু।
তোমাৰ মই আছাৰৰ ব্ৰে-ব্ৰেণ্ডিংটো নাম কি বুলি দিম?
ব্ৰেণ্ডিংটো আপোনাৰ উম, ব্ৰেণ্ডিংটো এতিয়ালৈকে ভাবা নাই। এনে আপোনাৰ তেনেকুৱা জনা আছে নেকি?
ব্ৰেণ্ডিংটো দিব আৰু আপোনাৰ যোনটো লোক-লোকেল যিটো নাম আপুনি ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব।
হয়, এনে খাটি আচাৰ বুলি দিলে ভাল হ'ব নে?
কি কয়?
খাটি আছাৰ বুলি আপোনাৰ ব্ৰেণ্ডিংটো দিলে ভাল হ'ব নে?
আচাৰ দিব পাৰে।
অ'অ'
কিন্তু খাটি আপুনি যিহেতু ক'লে ধাৰা অইলটো ইউছ কৰিম সেইটো আপুনি সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব লাগিব।
অ'ধাৰাটো আপোনাৰ ঠিক আছে ধাৰাটো মানে নিদু এই যোনটো মানে উম মিলত মাৰি আনি সেইটো বাৰুতে তেল হৈ যাব এনে আপুনি মানে মোৰ যোনটো ব্ৰেণ্ড এটা উলিয়াম বুলি ভাবিছো সেইটো আপুনি খাটি আচাৰকে দি দিব।
ঠিক আছে হব আপোনাৰ বিল টো বেলেগ মিলত যাব নালাগে আমাৰ নিজৰ মিল আছে তাতে আহিব পাৰিব।
আপোনালোকৰ মিল আছে ন। অ', অ ', ঠিকে আছে বাৰু সেইটো এটা সুবিধা হয় সেই সেইটো এটা সুবিধা হ'ল তাৰপিছত এনেই মানে আৰু আছা আৰু এনেই আৰু আচাৰ বনাব পৰা আৰু তেনেকুৱা কিবা আছে নেকি?
আচাৰ কৰিব পাৰা তেনেকুৱা নাই বেলেগ ব্যৱসায়তো মই আপোনাক কলো।
হয় - হয়।
ঘৰত বনোৱা খাদ্য আপুনি বেচিব পাৰিব।
হয় হয়।
অ',
স সেয়াই মানে মই মানে ফাৰ্ষ্ট এতিয়া আচাৰতটো উলিয়াই লও তাৰপিছত মানে আচাৰটো মানুহে যদি ভাল পাই বিক্ৰী কৰে। তেতিয়াহে আকৌ নতুনকৈ আচাৰ হেৰি কৰিব পাৰিম বনাব পাৰিম ধৰ ন।
আচাৰটো আপুনি প্লাষ্টিকৰ বৈয়াম ইউজ কৰিবানে আপুনি গিলাছৰ বৈয়াম ইউজ কৰিব নে
এনেই এতিয়া কোনটো ইউজ কৰিলে ভাল হ'ব গ্লাছৰটোতো পৰিলে কৰিলে ফাটি যোৱা চান্স থাকিব হয় নে নাই।
এই গ্লাছৰটোতো আপুনি ভাল হ'ব কাৰণ গ্লাছটিকৰ আপোনাৰ প্লাষ্টিকটোত অলপ মানে অলপ ৰিক্স থাকে।
ৰিস্ক থাকে ন।
উম, গ্লাছ টো ইউজ কৰিলে তাৰ লগতে মেটেলৰ কফাৰ ইউজ কৰিলে আপুনি ভাল আছিল
অ', অ', তেতিয়াহলে সেইটো ঠিকে আছে বাৰু ভালেই হ'ল এটা কথা জানিব পাৰিলো ন।
উম,
অ, এনেই মানে পেকেটিঙতো কৰিব পৰা যাব ন।
পেকেজিঙত আপুনি প্লাষ্টিকৰ টেন ৰুপিচকৈ বেচিব পাৰিব নেকি।
অ', অ', তেনেকৈ সৰু - সৰুকৈ। অ', অ', ঠিকে আছে বাৰু সেইটো বাৰতে হব।
উম, অধিক দাম হলে মানুহে কিনিব নিবিচাৰে ন সেইকাৰণে আপুনি সৰু - সৰুকে ক্ষুদ্ৰভাৱে পেকেজিং কৰিও বেচিব পাৰিব।
অ, সেইটোৱেতো হয়। ত, আপোনাৰ ওপৰত এৰি দিলো আৰু আপুনি মোক হেৰি উম, কি আছিলে ব্ৰেণ্ড আজি সেইটো হেৰি কৰি দিব এটা এডভাৰটাইজমেন্টৰ হেৰি উলিয়াই দিব আৰু মানুহৰ কাৰণে এটা মানে হেৰি উলিয়াই এডভাৰটাইজ উলিয়াই দিব আৰু।
হয় আৰু কিবা ধোবৰ ব্যৱসায় কৰিছে নেকি আপুনি।
কিহৰ - কিহৰ?
ধূপ - ধূপ আগৰ্বত্তি।
অ, নাই - নাই ধূপৰ ব্যৱসায় কৰা নাই এতিয়া মই ফাৰ্ষ্ট আৰম্ভ কৰিছো আপোনাৰ আচাৰৰ ব্যৱসায়ত। টোৰ পৰাই।
তাৰ পিছৰ পৰ্যায়ক্ৰমে আপুনি ওপৰলৈ গৈছে থাকিব তেনেৰে
অ, তেনেকুৱা ওপৰলৈ গৈ থাকিলেতো মানুহে কিনিলে কৰিলে তেতিয়াতো ওপৰলৈ যাম যদি মানুহে যদি নিকিনে তেতিয়াতো লোকচান হৈ যাব ন ইমান টকা খৰচ কৰি যেতিয়া এটা বস্তু মানে বনাব কাৰণে হেৰি কৰিম পিছত যদি আকৌ সেইটো কি নহয় মোৰতো বহুত লোকচান হৈ যাব।
লোকচানতটো নহয় মানে আপুনি সংঘৰ্ষ কৰি কৰিহে ওপৰলৈ যাব ডাইৰেক্ট একে কেনেকে যাও কি কৰো,
সেইটোৱেতো সেইটোতো হয় বাৰু কমৰ পৰা ওপৰলৈ যাব লাগিব হ'লেও যদি মানুহে ফাৰ্ষ্ট নিকনে। তেতিয়াতো মোৰ অলপ দিগদাৰ হৈ যাব পাৰে ন।
কিন্তু আপুনি সংঘৰ্ষ কৰি সংঘৰ্ষ কৰি যাব আপুনি নিশ্চয় সফল হব।
অ অ তাকেতো।
অ আৰু যদি, আৰু যদি বেলেগ এডভাইতাজমেনট দিব লাগে সেইখিনিও জনাব মই সম্পূৰ্ণ ৰূপে আপোনাক সহায় কৰিবলৈ সাজু আছো।
অ অ ঠিকে আছে বাৰু মই আপোনাক জনাম আৰু এনেকুৱা দৰকাৰ হলে।
উম উ।
অ বাকী ভাত পানী খোৱা হ'ল?
হয় আপোনাৰ এই খোৱা হল নে নাই?
কি কয়?